হেল্ল' অ শুনিছা নাই?
শুনিছো মই।
অ- অ।
কি কৰিছা এতিয়া?
এতিয়া এই ইয়াত আহিছো।
অ আৰু এই আমাৰ যে মাল বিলাক কেতিয়া আহিব? কাইলৈ আহিব নে পৰহিলে আহিব? তামোলৰ পুলি বিলাক যে। অ তাতে অলপমান ষ্ট্ৰবেৰী আনিব পৰা যাব নেকি
ভাল নাই
সুধিছিলা
অ ষ্ট্ৰবেৰীতটো ভাল নাই ষ্ট্ৰবেৰীতটো ভাল থকা হে অলপমান লৈ আহিলো হেতেন
মানে ষ্ট্ৰবেৰীতটো চবে বিচাৰি আছে মানে পূজাৰী সকলে মই ভাবিছিলো ময়ো টাবতে অলপ অকমান ৰুই দিম
উ তাৰমানে এতিয়া মই কথা পাতিছিলো যাৰ তাত আছে ষ্ট্ৰবেৰী পুলিবিলাক একেবাৰে বেয়া অ'ত ত'ত দুই এটা পাত আছে গতিকে সেইখিনি আনিলে এনেই মৰি যাব
অ সেইবিলাকৰ এনেই দাম কিমান পুলি বিলাকৰ এটা এটা
দাম হ'ব সেইবিলাক তোমাৰ কিমান হ'ব সত্তৰ টকা আশী টকা এনেকোৱা হ'ব
অ মানে এ এতিয়া ষ্ট্ৰবেৰী কিনিব গলে ইমান দাম কিনিব নোৱাৰিম বুলি কয় বুজাই সেইটো কাৰণে যদি গছ পালো হয় গছকেজ মাৰ ৰুই ল'ব পৰা গ'ল হয় দে ময় ভাবিছো মইও ৰুইলো নোহয় পিছফালে এনেকে নে কাৰড কাৰটোন মাছৰ কাৰটোন দি খেৰ দি
সেইটোৱে মই এয়া আগবা ষ্ট্ৰবেৰী বিচাৰিছিলোঁ
অ আৰু এই এইফালে যাওঁতেও নেপালা গুৱাহাটীৰ ফালে
উ ষ্ট্ৰবেৰী পুলিটো ইমান নিবিচাৰে মানে
এই অভিহঁত তাত পোৱা যাব নেকি অভিজিতহঁতৰ
তাৰ পৰা তুমি ষ্টবেৰী ডিব্ৰুগড়ৰ পৰা ষ্ট্ৰবেৰীত পুলি লৈ আহিলে ইয়া পোৱালৈকে বেয়া হৈ যাব ষ্টব পুলিতটো ইমান একে হেৰি নহয়তটো উম ইমান টান পুলি নহয় যে বেয়া হৈ যাবগৈ সোনকাল উ
মই মানে এতিয়া বিচৰা কাৰণে মানে কৈ থৈছিলো আৰু কি অলপ অকমান মাল আহিব তামোলৰ পুলি এনেকে কিবা কিবি আৰু গছ চছ পচ চচ তাৰ লগতে ষ্ট্ৰবেৰীটো যদি পাওঁ লৈ আহিম আৰু অ। বুলি কৈ থৈছিলো, পালে বোলে মই তোক ফোন কৰিম বুলি কলো।
উম উম।
উম, এতিয়া ম অঁ, নহয় এতিয়া আহিব কিনো?
মই আকৌ এবাৰ সুধি চাম। এতিয়া মানে কি আহিব, তোমাৰ তামোলৰ পুলি আহিব
উম, উম।
তামোলৰ পুলি চাৰে তিনিশ আহিব, তাৰপিছত তোমাৰ আ আহিব এইটো জি নাইন জি নাইন, যিটো কলৰ
কলৰ পুলি অ
বেছি নাই ত্ৰিছটা।
কলৰ পুলি অৰ্ডাৰ দিছে কোনে, অৰ্ডাৰ দিছে জানো মানুহে?
বিচাৰি আছে যে।
অ ঘৰত আনি থবা। জি নাইন জি নাইনৰ পুলি মানে কি ঘৰত আনি থোৱাকে ত্ৰিশটাতকৈ কমাই আনা মানে। কমাই আনিলেহে ভাল হ'ব ত্ৰিশটাতকে।
নহয় এইটো ত্ৰিশটা থাকিব আৰু তেতিয়া আকৌ নানো আৰু সেইকেইটা তেনেকে
নহয় সেইবিলাক মানে বহুত ডাঙৰ হৈ হৈ যদি গুচি যায় তেতিয়া দিগদাৰ নহব?
তোমাৰ সেইয়া পুলি হ'ব প্ৰায়, এক ফুটো হোৱা নাই সেইয়া পুলি।
অ।
ফুটা পুলি হ'ব সেইয়া, গতিকে সেয়া তোমাৰ ডাঙৰ হওঁতে হওঁতে বহুত টাইম আছে আও
অ নহয় নে কলৰ পুলিবিলাক বেছি সোনকালে ডাঙৰ হৈ যায় যে, সেইটো কাৰণে কৈছো। এটো পুলি, আও এই পাপো দাই কিবা হেই হে গছৰ পুলি এই, এয়া কলৰ পুলি কথা কৈছিলে। কলৰ পুলিবিলাক তেতিয়া
নালাগে তাক, এই জেনেৰেল কলৰ পুলিবিলাক লাগে। মালভোগ কলৰ পুলি, আমাৰ লোকেল যিখিনি অসমত যিখিনি হৈ আও, তেনেকুৱা পুলি লাগে। এতিয়া ধৰি লোৱা সেইকেইটা, লোকেল তোমাৰ পোৱা নাই বিচাৰিব লাগিবে, এই সেই এ মই মই যৰ পৰা আনিছো তাৰ পৰা, তাত কিন্তু নাই
অ তাত নাই, তাত নাইকিয়া হলে আকৌ বেলেগ গাড়ী দি আমি ভাড়া কৰিবে আকৌ আনিবলে নাই আও, ইয়াত
উম, বেলেগত ন'হব আৰু এতিয়া মানে এ'ধৰা হেৰি আনিব দিছোঁ আ কি কয় এইটো অহ, সেইটো আনিব দিছো ছটা সেইটো বেছি আনিব দিয়া নাই। ছটা দিছো এই হ'ব আৰু কিবা এটা উম হেতু ছটা আনিব দিছোঁ তাৰপিছত এই আমৰ পুলি কেইটামান আনিব দিছোঁ। আমৰ পুলি মানে কি অকণমান দামী আমকেইটা। আ, মিয়াজাকি দুটা আনিব দিছোঁ। তাৰপিছত বানানা মঙ্গ তিনটা আনিব দিছোঁ আৰু বাৰমাচিটো আনিব দিছোঁ, হবলা চাৰিটামান।
মানে বানানা মেংগটোয়ে আকৌ এ' মিয়াচাগি তোমাৰ নাই বানানা মেংগতো আছে।
বাননা মেংগ এটা আছে। এটা আছে আৰু নাই আৰু। এই কালিনে পৰহি লৈ গ'ল।
আৰু এই এইটো কস্তুৰি- চস্তৰি নালাগে আনিবলৈ।
কস্তুৰীটো আছে এই ৰেড আয় ভৰি কিন্তু নাইকিয়া হ'ল এতিয়া সেইটো দিয়া নাই মই। মিলাব লাগিব যে সেইটো কাৰণে দিয়া নাই আৰু আৰু বেলেগ কি দিলে ন' আৰু -আৰু তেনেকে দিয়া নাই সেইকেইটাই।
আমি অৰ্ডাৰ টো দিলোঁ আহিব এই মানুহ জনক কৈ দিব লাগিব বছ বস্তু টো আহিব বুলি লৈ যাবলৈ। অহ - অহ
সেয়ে এতিয়া কাইলৈ কিমান সময়ত আহিব পায় আহিমতে লৈ যাব আহি পেলাই কাইলৈ যদি আহিব নোৱাৰে পৰহি ৰাতিপুৱা লৈ যাব আহি। এইটো মানে তিনিশ তিনি। শ লাগে তাক চাৰে তিনিশ দিছো মানে আৰু লাগিব পাৰে বুলি কৈছে যে আৰু লাগিব পাৰে বুলি কৈছিলোঁ আৰু লাগিলেতো আৰু পঞ্চাশটা আনি দিব নোৱাৰা সেইকাৰণে একেবাৰে লৈ আহিছো।
অহ, আৰু মানে তাই সুধিছে সুধিছে ফুলৰ পুলিবিলাক কি- কি আহিছে বুলি পেলাই মোৰ ফুলৰ পুলি এতিয়া চিজনৰ ফুলবিলাকতো চিজনতহে ফুল -ফুলাবিলাক আহে এইবিলাক এতিয়া আছে বোলো এ' এভাৰ্গিন বিলাক আছে।
অহ, সেইটোৱে চিজন বুলি কওঁতে এতিয়া- তোমাৰ ছিজন ফুলবিলাকতো এতিয়া নাপায় আৰু হা ছিজন ফুলবিলাক এতিয়া নাপায় এতিয়া পাব আৰু যিবিলাক মানে ধৰি লোৱা থাকিবই পাৰমেনেণ্ট সেইবিলাকহে পাবা গতিকে সেয়াটো বহুত থাকিব নহয় আহি পেলাই চাব লাগিব তেতিয়াহে গম পাব।
উম- উম -উম অহ তাৰপিছত চেল হৈছে নে নাই সেয়া সুধিছে মই বুলো হৈছে মানুহ বিলাক আহিছে আৰু এতিয়া অলপ আগত গছ অহ কাটা মানুহ এজন মানে বিচৰা মানুহ এজন আহিছে বুলি কৈছিলো যে কি গছ বুলি সুধিছে মই পমা গছৰ, পমা গছডাল এ দাম আছে জানো বুলি কৈছে? পমা গছৰ কাঠ কি-কি কামত লাগেনো? ঘৰৰ কামত নালাগিব
ঘৰৰ যিকোনো কামতে লগাব পাৰে। কাঠটো আমাৰ বহুত উ চবতে লগাব
অ মই তাক কৈছো চবতে পাৰিম। অহ পাৰলিনত পাৰিব আকৌ বোলো খিৰিকি দৰ্জা এই ফ্ৰেম বিলাকত পাৰিব বুলি কৈছিলোঁ। উ তো মানে সি তাত পমা বুলি কওঁতে চাটাইঙ বুলিহে ভাবিছে। পমা বুলি কওঁনে পমাটো ঢেৰ কোৱালিটি আছে ৰাঙি পমা, কিবা পমা। আমাৰো ৰাঙি পামা। অহ-অহ সটো দামটো বেছি অকমান। ইহঁতক অথনি কৰিবলে।
উম, নাই সিহঁতে জানেই, মইতো সিহঁতক তেৰ হাজাৰ বুলি কৈছো ন? কিন্তু সিহঁতে মানে দামটৌ বেছি হ'ব বুলি ভাবিছে। মানে কি, সিহঁতে পাঁচ-ছটা মানুহ সিহঁতে আঠটা মান মানুহ লাগিব বুলি কৈ আছে।
উম।
উম মানোহ লাগিব আৰু সিহঁতে মানে কি আৰু ওপৰতে, অহ ওপৰতে মানে সিহতে সেইটো কাটিব কাটি পেলাই ডাল বিলাক নমাব তাৰপিছত আকৌ বাকী গছখিনিও সিহঁতে এনেকে চাৰিটামান চেকচন কৰি পেলাই ওপৰতে কাটিব লাগিব। নহলে আমাৰ এইখিনি হেৰি হ'ব। এনেও ধৰি লও আমি এইখন অকমান এৰুৱাই দিব লাগিবই। এয়া কি কয় এইটো নাৰ্চাৰী যি ওপৰৰ সেইখন দিয়া আছে যে? সেইটো পাৰ্টত গতিকে সেইখন হ'ল। তো অলপমান এৰুৱাই দিব লাগিব ন? নহ'লে সেয়া ওপৰতে পৰিব ন?
নহয় মই ভাবিছো সিহঁতে ৰছী দিহে টানিব। কাটি দিব এইটো অলপমান কাটি ৰছী দি সিফালে।
খালি সেই তলৰ আম পুলিটো হয়তো উঠাই দিব লাগিব আৰু এই পুলি কেইটাহে কি হয়। অমিতা পুলিকেটা হে।
যদি আমি দিও সিহঁতক মানে কব লাগিব কেতিয়া নিয়ে মানে? তে সেইদিনাখন আমি মানুহ এটা ৰখাই থব লাগিব।
কাইলৈয়ে কাটি দিব। কাইলৈ নহলে পৰহি কাটিয়ে দিব।
সেই সেয়ে সি ক'ব লাগিব কোনদিনা হয়। তেতিয়া কাম কৰা মানুহ এটা ৰাখি দিব লাগিব।
অ সেইটো মিলাব লাগিব। উম-উম সেইটোয়ে।
সি কৰি মেলি দিব আৰু নহলে ইমান খিনি আৰু সিহঁতক আমি জেওৱাই হে কৰি দিব লাগিব চাগে সিটো চাইডে এৰুৱাই দিব লাগিব। সেতু ৰাস্তা দি
সেইটো সিহঁতে কৰি দিব নহয় এইখিনি এইখিনি কৰি দিব লাগে। বুলি কব এই ইফালৰ লেচু ডালতো পৰিব পাৰে বুলি কৈছে মই বোলো ওপৰতে কাটিব লাগিব আকৌ তোমালোকে পঠালিকে পেলাই দিব হলেতো এনেও পৰিব। এতিয়া সেইডাল কাটি। দিওঁ এবাৰ নাৰিকল ডালো কাটিয়ে দিওঁ নেকি? মই ভাবিহে আছোঁ।
অয়োই নাৰিকল ডাল মানে যোন কেইটা আহে আৰু। সিহঁতকো একেবাৰে কাটি ক'ব লাগিব সিহঁতে বা আকৌ কিমান লয় নাৰি-
নহয় ইয়াকে কৈ দিলেই হ'ল বোলে ইহঁত ডালো কাটি। দিব লাগিব বুলি কলে তেতিয়া সি সেইটো খৰচতে কাটি দিব লাগিব আ।
অঁ আৰু এই হেৰি কৰিবাচোন নগাঁওৰ মানুহ মানুহজনক ফোন কৰিবাচোন ফোন কৰি পেলাই এইটো কথাটো সুধিবাচোন কোনোবা কাষ্টমাৰ পাই নেকি মই এইকেইটা পইচা তাত দি পেলাই মানে হেৰি কৰিম আও গছৰ পইচাটো নহ সেই মানুহজনক মানে সুধি থোৱা মানুহজনে যদি এসপ্তাহ সময়তো পায় তেতিয়া লৈ যাব এতিয়া লগতেটো নাপাব। অঁ লগতে নে নোপোৱা কাৰণে ধৰ দুদিনমান আগতে ক'ব লাগিব। লক জক কৈ পেলাই থৈ দিবচোন এটা টাইমত উ বুলে এনেকে কাষ্টমাৰ পাব নেকি বুলি পেলাই। তেতিয়া আমি থাকিম আৰু। সাত দিন আন দিন মান বা এইটো পালে এইটোকে ঠিক ঠাক কৰি লৈ আহিম তেতিয়া মই সেইটোৱে ভাবিছো।
দেখা যাওকচোন বা কি হয় প্ৰথমে এইটো বস্তুটো হেৰি কৰি লওঁ কি কৰে কিমান হয় খৰচটো মানে কি কিমানত সিহঁতে দিয়ে। কাৰণ সিহঁতেটো টেন থাউজেন হয়তো নিদিব।
উ টেন থাউজে- ণ্টে নিদিলো চাৰে ন মান হলেও
চাই লওঁ কি কৰক। কৰা যায় তাকে মই আলোচনাটো কৰিলও আক নো
উম উম উম আৰু ইয়া হেৰি এগলনি মাহ যে এইডাল যে মই যে থৈছো যে পিছফালে তুলনি মাহ সেইটো বেলেগ এটাত লগাই পেলাই ইয়াতে ইয়াতে এগলনি মা এটাকে লগাও নেকি এইজন তো
চাই লোৱা কোনটো ভাল হয় মিলাই লোৱা যিকোন বস্ত এনেই ল লগাই লগাই থাকিলে নহব নহয় লগাবা ইয়াতে বেয়া হবা আকৌ লগাবা তেনেকে হলেতো যাম নহব নহয়
লাভ নহব আৰু মানে কি কটোকেইটাৰ যে বস্তু নিয়া কথা কৈছিলে সেইকেইটা এক সোধা নাই বাৰু এনেই ডাঙৰ অকণমান ডাঙৰ ত আৰু বেছি ডাঙৰ নহয় এটা এটাতটো আছে আৰু এটা লগাই থৈ দিও নেকি যেতিয়া অ ভাল চাই পেলাই অকমান সেইটো জোখতে একেটা জোখতে তেতিয়া একেটা জোখৰ মানে দাম। ভাল হ'ব এটা সৰু হৈ থাকিব সেইটো দাম হ'ব এটা ডাঙৰ হৈ থাকিব সেইটো দামেই হ'ব এনেকে ভাবিবও পাৰে সেইটো কাৰণে মই ভ অঁ মই ভাবিছো ডাঙৰটোৰ লগতে আৰু এটা মানে সৰু এটাও হেৰি কৰি পেলাই লগাই থৈ দিওঁ সৰু এটা মানে ডাঙৰ টাবৰতে সেই এটা জোখুৱীয়া এটাহে লগাম কেলেথীয়া দুটা লগাই পেলাই সেই দুটা সেই তলতে থৈ দিওঁ তলত নথলেই ওপৰতে এক্সট্ৰা কৰি পেলাই থৈ দিওঁ আৰু তাক কৈ নাথাকো আৰু অ
আহ হ'ব দে ঠিক আছে